পইচা নাই
অ শুনিছো শুনিছো মোৰ মাতটো শুনিছা নাই
অ শুনিছো শুনিছো
সেয়া তোমাৰ এনে চোতালতে বহি আছো তুমি কি কৰিছা
ময়ো তোমাৰ এনেই ফেনৰ তলতে বহি আছিলো গম পাইছানে
তাকে মই তোমালে আজি বহুত দিনৰ মূৰত ফোন কৰিলো মানে ধৰা কথা এটা আলোচনা কৰিবলগীয়া আছিলে মানে বৰ্তমান আমাৰ এইচ চলি যে আছে চাইবাৰ ক্ৰাইম বুলি এটা শব্দ আমি খুব শুনিবলৈ পাইছো আজিৰ দিনত সেই চাইবাৰ ক্ৰাইমটো আমি ইমানেই শুনিছো মানে বস্তু বস্তুটো আচলতে কি হয় এইটো মানে কেনেকে হয় সেইটোৰ ওপৰতে অকনমান আলোচনা কৰিম বুলি ভাবিছো
ত আৰাম্ভ কৰিব পাৰা
এতিয়া মানে আমি এউ আমি যে সদায় শুনি আছো চাইবাৰ ক্ৰাইম এই মানুহটোৱে চাইবাৰ ক্ৰাইম কৰিছে পুলিচে জেললে নিলে আচলতে চাইবাৰ ক্ৰাইমটো কি হয় যে জানানে এই চাইবাৰ ক্ৰাইমটো মানে তোমাৰ আমাৰ যে এতিয়া হাতত আছে মোবাইল ফোনটো আৰু অ ঘৰত যে আমাৰ লেপটপ থাকে তাৰপিছত ধৰা ডেক্সটপ থাকে এইবিলাক যে আমাৰ যিবিলাক সামগ্ৰী যিবিলাকত মানে আমি ইন্টাৰনেটতো সংযোগ কৰিব পাৰো এই বস্তু বিলাকৰ দ্বাৰা আচলতে চাইবাৰ ক্ৰাইমটো কৰিব পাৰি
নিশ্চয় নিশ্চয়
মানে কি হয় এতিয়া মোবাইলতটো ধৰা চাইবাৰ ক্ৰাইমৰ বেছি মানে গুৰুত্বটো মোবাইলত নাই মানে আমাৰ যিবিলাক লেপটপ থাকে বা ডেস্কটপ থাকে এই কম্পিউটাৰ জাতীয় যিবিলাক বস্তু তাত কি হয় এই চাইবাৰ ক্ৰাইমটো বহুত বেছি পৰিমাণে কৰিব পাৰি মানে ধৰা আমাৰ হেকাৰ বিলাক যে আমি শুনো কিছুমান হেকাৰ বুলি কয় কিছুমানে যে ধৰা ছচিয়েল মিডিয়াত মানে প'ষ্ট কৰি যে দিয়ে মোৰ আইডি টো এনেকুৱা হেক কৰিলে কালি হেক কৰিলে। এই হেকাৰ বিলাক আৰু কিছুমান এনেকুৱা লোক আছে যিয়ে মানে কি কৰে এই তোমাৰ অনলাইনতে বেলেগ-বেলেগ মানে হেৰি মেছেজৰ যোগেদি বা ভিডিঅ'ৰ যোগেদি কি কৰে প্ৰবঞ্চনা কৰি পইচা চুৰি কৰে।
অহ'।
আচলতে আমাৰ গাঁৱতে মানে আজি কেইদিনমানৰ আগত এটা ঘটনা ঘটি গৈছে। মানে আমি এটা শব্দ তেতিয়া আকৌ নতুনকৈ শুনিবলৈ পালো ব্লেক মানি।
ব্লেক মানিটো মানে এনেকে মই ধৰা আমাৰ গাঁৱৰ দুটা ল'ৰা এনেকে ভুলবশতঃ সিহঁতেও মানে সোমাই আছিলে সেই গ্ৰুপত।
অঁ'।
সিহঁতক পুলিছে লৈ গৈ ধৰা ভালকে হেৰি কৰাৰ পাছত বুজাই মেলি দিয়াৰ পিছত সিহঁতি বাৰু সেইটো কৰিবলৈ এৰিলে। তাৰ পিছত মই সিহঁতক সুধিলো আচলতে তহঁতে যে ব্লেক মানি বোলা বস্তুটো ক'ৰ এইটো তহঁতৰ কেনেকে কৰিব লাগে বা কি কৰিব লাগে বা তহঁতে কেলে এইটো কৰিলি। তেতিয়া সিহঁতে মোক কি বুলি ক'লে জানানে। সিহঁতে ক'লে যে এই ব্লেক মানি বস্তুটো হ'ল এনেকুৱা আমাৰ মোবাইলত মানে ধৰা এটা টেলিগ্ৰাম বুলি এপ্লিকেছন আছে। সেই টেলিগ্ৰামত কি কৰিব লাগে আমাৰ এটা গ্ৰুপ থাকে সেই গ্ৰপটোত জইন কৰিব লাগে। জইন কৰা পিছত যিজন হেকাৰ মানে যিজন চাইবাৰ ক্ৰাইমৰ হেড, সিহঁতৰ যোনজন গ্ৰুপৰ মানে এডমিন সেই তেখেতে কি কৰে সিহঁতক চবকে মানে ধৰা হেৰি কৰি থাকে কন্ট্ৰল কৰি থাকে। তাৰ পিছত সিহঁতক তোমাৰ হেৰি বুলি খোজে, সিহঁতক খোজে বোলে তোমাৰ একাউণ্ট খোজে সিহঁতৰ কিন্তু বেংক একাউণ্টত সিহঁতৰ একাউণ্ট কেইটাত কিন্তু পইচা নাথাকিলেও হয়। সিহঁতৰ একাউট কেইটা জিৰ' বেলেঞ্চ কৰিয়ে দিবলৈ কয়, তাৰ পিছত কি কৰে সিহঁতক কয় যে মই তহঁতৰ একাউন্টটো লৈ মানে ধৰা এনেকুৱা সাত লাখ টকা এটা ত্ৰঞ্জেকচন কৰি দিম তহঁতে তাৰ পৰা দহ হাজাৰ বা পোন্ধৰ হাজাৰ টকা এটা ৰাখি বাকীতো মই যিটো ডিটেইলচ দিওঁ তালৈ ঘূৰাই দিব লাগিব। সেই তেতিয়া সিহঁতে ক'লে কি আমি তেনেকে কোৱাৰ কাৰণে কামটো কৰিলো কাৰণ সিহঁতেতো এনেও ঘৰতে বহি থকা নিবনুৱা মানুহ, সিহঁ তে ধৰা এনে কিবা এটা কাম কৰি যদি সিহঁতে দহ হাজাৰ পোন্ধৰ হাজাৰ টকা এদিনত ঘটিব পাৰে সিহঁতৰ কিমান লোভটো বাঢ়ি যাব, সিহঁতেটো ভাবিব আমি এদিনত যদি দহ হাজাৰকে ঘটো আমাৰ এমাহত দে খোন তিনি লাখৰ ওপৰত আৰ্নিং হৈ যাব, সেই ক্ষেত্ৰত সিহঁতৰ মনত লোভ সোমাই গ'ল তেনেদৰে তাতে সেই চাইবাৰ ক্ৰাইমটো কৰিবলৈ ল'লে। কিন্তু সিহঁতে বুজি নাপালে যে এই তেওঁৰ যোনজনে তেওঁৰ মানে একাউন্টত সাত লাখ আঠ লাখ টকা ট্ৰাঞ্চিচন কৰিব সেই টকাটো ক'ৰ পৰা আহিব সিহঁতে ভাবি নাচালে, সেই টকাটো আচলতে আহে ক'ৰ পৰা, যিবিলাক লোকে তোমাৰ গোটেই দিনটো কষ্ট কৰে অফিচত গৰমৰ হাৱা খাই খাই তোমাৰ গোটেই দিন কপালৰ ঘাম মাটিত পেলাই পইচা জমা কৰে সিহঁতৰ ভৱিষ্যতৰ কাৰণে।
অঁ'।
সিহঁতৰ সন্তান সন্ততিৰ ভৱিষ্যতৰ উজ্জ্বলৰ কাৰণে তেওঁলোকে সেই পইচাটো জমা কৰি থয়।
অহ' হয়।
ঠগ বাজি বিলাকে সেই মানে হেকাৰ বিলাকে কি কৰে এই তেনেকুৱা লোকৰ ধৰা একাউণ্টৰ পইচা একেবাৰে জিৰ' কৰি দিয়ে যাৰ ফলত কি হয় সিহঁতেতো বুজি নাপায় যে একাউণ্টৰ পইচাটো গ'ল কলে? বা ধৰা এতিয়া যোনজন ব্যক্তিলৈ সে
মাৰি দিলে। অ'। সেই একাউণ্টটো কি হয়- বেংক একাউণ্টটো তেতিয়া লেংক কয়িছিলোং, চাৰ্ভাৰ হয় হয়।
তেতিয়া কি কৰে সেই একাউণ্টটো তিনিদিনৰ ভিতৰত বেন কৰি দিয়ে। সেই কাৰণে মানে সেই ল'ৰাকেইটাকো কি কৰিলে যোনটো হেড আছিলে সেই হেডটোৱে মানে সিহঁতক অকল তিনিদিনহে কামত ৰাখিলে। তাৰ পিছত সিহঁতক গ্ৰুপৰ পৰা উলিয়াই দিলে, সিহঁতেটো বুজি নাপালে কি হল! তাৰপিছত সেই তেনেদৰে আচলতে এই হেকিং বস্তুটো বৰ্তমান যুগত চলি আছে। এতিয়া সেইটোৱে কবলৈ বিচাৰিছো মই আচলতে চাইবাৰ ক্ৰাইমটো কিমান এটা বেয়া বস্তু চোৱা- এজন মানুহৰ গোটেই তোমাৰ তিনি-চাৰি বছৰৰ কচ টৰ ধন, এক ছেকেণ্ডত নাইকিয়া কৰি দিয়ে। আৰু কি হয় আজি-কালি বৰ্তমান যুগত আমাৰ মোবাইলত যে কিছুমান এছ এম এছ আহে, আমাৰ কিছুমান
উম' অঁ'
লিংকটো পঠিয়াই দি পেলাই সিহঁতে ফোন কৰে, ফোন কৰি পেলাই কি কয়, লিংক বা অ' টি পি পঠিয়াই কয় যে সিহঁতে কয় এ আপোনাক এটা অ টি পি দিছো সেই অ টি পি'টো আ পুনি মোক দি দিয়ক তাৰপিছত আপোনাৰ বেংক ডিটেইলছ খিনি দি দিব মই আপোনাক পাঁচ হাজাৰ টকা দিম। তেনেকুৱা ধৰণৰ প্ৰবঞ্চনামূলক সিহঁতে কামবোৰ কৰি ধৰা সাধাৰণ মানুহক লুট টি-পুটি খাই আছে। আৰু কি হয়- কেতিয়াবা কিছুমান লিংকো প্ৰেৰণ কৰে, মানে লিংকটোত প্ৰেৰণ কৰি যেতিয়া তোমাৰ বেংক ডিটেইলছ খিনি দিবা তেতিয়া কি হ'ব? তোমাৰ একাউণ্টৰ গোট টেই ডিটেইলচ সিহতি পাই যাব। পাই যোৱাৰ লগে-লগে ধৰা কি হব তোমাৰ যিমান খিনি পইচা টকা-পইচা আছিলে তুমি যিমান ধৰা হেৰি কৰি সঞ্চয় কৰি থৈছিলা বা তুমাৰ ভৱিষ্যতৰ কাৰণে ৰাখিছিলা, এই পইচাবোৰ সিহঁতে ছেকেণ্ডতে নাইকিয়া কৰি দিব, মানে আলটিমেটলি কি হয় এই চাইবাৰ ক্ৰাইম বস্তুটো ক্ৰাইম মানে কি আচল্ততে অপৰাধ। এই চাইবাৰ অপৰাধীসকলক আচলতে পুলিচে বৰ বেয়াকৈ মানে চকু দিব লাগে নহলে কি হৈছে আমাৰ সাধাৰণ যিখিনি লোক তেওঁলোকৰহে ভৱিষ্যতটো বেয়ালৈ গৈ আছে। এতিয়া তুমিয়ে ভাবাচোন চাইবাৰ ক্ৰাইমটো কেনেকুৱা এটা বস্তু, তুমি এতিয়া এই চাইবাৰ ক্ৰাইমৰ ওপৰত মতামতটো মোক দিয়াচোন বাৰু?
অঁ', তুমি ইতিমধ্যে তুমি চাইবাৰ ক্ৰাইমৰ ওপৰত ইমানখিনি ভাল কথা কুলাই, হয় নহয়? তোমাৰ চাইবাৰ ক্ৰাইমৰ দ্বাৰা মানুহবিলাকক আজি-কালি কেনেদৰে লু টি আছে হয় নহয়? মানুহবিলাকক কেনেদৰে জালত ফচাইছে। এতিয়া তোমাৰ চাবলে গ'লে আৰু চাইবাৰ কামৰ বহুত প্ৰকাৰ আছে গম পাইছা নাই? এতিয়া তুমি হেকিঙৰ কথা কলাই তাৰ এতিয়া কি কৰে তোমাৰ - অনলাইন বেংকিং যে এই তাৰ জৰিয়তেও মানে তুমাৰ মোবাইলত থাকে ন আজিকালি বেংকিং ডিটেইলছ বিলাক। ত' তাৰ পৰাও তোমাৰ মানে পইচা চুৰি কৰা দেখা যায় গম পাইছা? তাৰপিছত আক কৌ তোমাৰ এই মানে নিজৰ পাৰ্ছনেল ডিটেইলছ থাকে সেই সেইখিনিও তোমাৰ চুৰ কৰে নহয় গম পাইছ নাই? কাৰণ আজি-কালি চোৱা- আজি-কালি তোমাৰ এটা যদি পাৰ্চনেল ডিটেইলছ পাই যায়, মানে সেই তাৰ পৰা টেই খিনি বস্তু উলিয়াই লব পাৰে গম পাইছা নাই? সাধাৰণ যিটো আধাৰ কাৰ্ড এতিয়া বৰ্তমান, সে আধাৰ কাৰ্ডটো কিন্তু সাধাৰণ বুলি আমি কব নোৱাৰোঁ এতিয়া গম পাইছে নাই? কাৰণ এটা আধাৰ আৰ সতে গোটেই যিমান যি আছে এতিয়ালৈকে গোটেই খিনি তোমাৰ বস্তুৰ লিংক আছে গম পাইছানে নাই অ গতিকে আধাৰ কাৰ্ড চব সোমাই আছে গতিকে তোমাৰ যদি আধাৰ কাৰ্ডও পাই যায় যে হ'লে তাৰ পৰাও কিন্তু তোমাৰ গো গোটেই বেংক কিন্তু হয়তো খালী হৈ যাব পাৰে গতিকে সেইবিলাক কৰা পৰা আমি অকণমান দূৰত থাকিব লাগে ধৰি লোৱা আমি তোমাৰ এতিয়া তুমি ধৰি লোৱা ৱেবচাইট আহে ন তোমাৰ যিবিলাক অচিনাকি ৱেবচাইট তুমি ধৰি লোৱা চিন নোপোৱা অচিনাকি ৱেবচাইটটোতে যদি তুমি দবাই দিয়া এবাৰ তেনে কি হ'ব তোমাৰ যিখিনি এক্সেছ হয় গোতেই মোবাইলৰ যিখিনি এক্সেছ হয় সেই এক্সেছ খিনি মানে সেই তোমাৰ যিটো লিংটো যোনে বনাইছে তাৰ হাতলৈ গোটে কণ্ট্ৰল খিনি গুচি যায়। আৰু তোমাৰ যেতিয়া কলৰ কণ্ট্ৰল খিনি সিহঁতৰ তাত গুচি যাব এ তোমাৰ মানে মোবাইলত কি কি আছে সিহঁতে চব গম পাই যাব আৰু তোমাৰ সেই মোবাইল। ফোনটোৰ জৰিয়তে সেই এক্সেছৰ জৰিয়তে কি কৰিব তুমাৰ একাউণ্টৰ পৰা যিখিনি পইচা থাকিব গোটেই খিনি সিহঁতে তোমাৰ খালী কৰি পেলাব গম পাইছা নাই। গতিকে সেইবিলাক তোমাৰ মানে প্ৰকাৰ হয় আৰু আচলতে চাইবাৰ ক্ৰাইম গম পাইছা নাই। গতিকে সেইবিলাকৰ পৰা আমি অকণমান বাছি থাকিবলৈ চেষ্টা কৰিব লাগিব হয়নে নহয়? এতিয়া তোমাৰ মেইন কেছ তোমাৰ সিহঁতে তোমাৰ তুমি কৈছা কথাটো। যে সে পইচা খিনি চুৰ কৰিবৰ কাৰণে তোমাৰ বেছিকে হেৰি কৰে। গম পাইছা নাই বাাৰু কিছুমানত ধৰি লোৱা অ কিছুমানৰ সদায় ধৰি লোৱা এতিয়া কাজিয়া লাগি থাকে হয় নে নহয়।
উম হয়।
মানে কিছুমানে মানে প্ৰতিশোধ লবলৈও তেনেকুৱা কাম কৰে দেই তোমাৰ ধৰি লোৱা বা কাৰোবাৰ সতে কাজিয়া লাগিলে বা তোমাৰ হাতে জেনেবা খুব বেয়া সেই মানে তোমাৰ সেই বদলা ল'বলৈ বা তোমাৰ পৰা প্ৰতিশোধ ল'বলৈ কি কৰে? কিছুমানে এনেকুৱা সেই চাইবাৰ ক্ৰাইম কৰিবলৈ চেষ্টা কৰে গম পাইছা। গতিকে সেইবিলাক এটা বহুত বহুত বেয়া কথা গম পাইছা নাই? এইবিলাক এনেকুৱা ধৰণৰ কামে কিন্তু এখন সমাজক বহুত তললৈ লৈ যায় গম পাইছানে?
লৈ যায় লৈ যায়।
এতিয়া ইয়াৰ পৰা তো আমাৰ সাধাৰণ মানুহৰ ওপৰত বহুত প্ৰভাৱ পৰিছে গম পাইছা নাই চাইবাৰ ক্ৰাইম ওপৰত। ইয়াত তুমি কৈছা যে এজন ব্যক্তিয়ে কিমান কষ্ট কৰি নিজৰ ঘাম মাটতিত পেলায়। পইচা খিনি তোমাৰ আৰ্নিং কৰে হয় নহয় তোমাৰ পইচা ইনকাম কৰে যদি সেই পইচা তোমাৰ একে মুহূৰ্ততে সঞ্চয় কৰি থোৱা পইচা খিনি যদি এই মুহূৰ্ততে তোমাৰ নাইকিয়া হৈ যায় মানে কিমান বেয়া লাগিব হয় নহয়। কিবা জীৱনত জীয়াই থকা একো অৰ্থই নাথাকিব যেন তেওঁ মানে অনুভৱ হ'ব গম পাইছা নাই? গতিকে সেই সাধাৰণ মানুহৰ ওপৰত তোমাৰ বহুত মানে প্ৰভাৱ পৰে গম পাইছা নাই চাইবাৰ ক্ৰাইমত। এনে আৰু তোমাৰ কিছুমানতো একেবাৰে প্ৰেছাৰে উঠি যায় আৰু গম পাইছা নাই? গতিকে সেইবিলাকৰ প্ৰতি আমি অকণমান ধ্যান দিব লাগিব আৰু আমি চাইবাৰ এতিয়া আমাৰ প্ৰথম কথা এটাই। আমি চাইবাৰ ক্ৰাইমৰ পৰা কেনেদৰে আমি বাচি থাকিম হয় নে নহয়। সেইটোহে মেইন কথা। এতিয়া আমি। প্ৰথম কথা, আমাৰ যিবিলাক মোবাইলৰ পাছৱৰ্ড থাকে। কিছুমানে চাবাচোন, বহুত একেবাৰে সৰল পাছৱৰ্ড এটা ৰাখি থৈ দিয়ে। ধৰিলোৱা ওৱান, টু, থ্ৰী, ফ'ৰ এই তেনেকুৱা ধৰণৰ পাছৱৰ্ড ৰাখি থয়। সেইবিলাকটো একেবাৰে কমন পাছৱৰ্ড হয়। চবেই জানে আৰু। গতিকে আমি সদায় এটা ইউনিক পাছৱৰ্ড মানে ৰাখিবলৈ চেষ্টা কৰিব লাগে। যিবিলাক ধৰি লওক পটককে কোন মানুহে তোমাৰ হেৰি কৰিব নোৱাৰে। খুলিব নোৱাৰে। এনে এটা ষ্ট্ৰং পাছৱৰ্ড ৰখাটো অতি প্ৰয়োজনীয়। তাৰ পিছতে কি গম পাইছানে? আজি-কালি মোবাইল বিলাকতটো ছেফটিবিলাক বহুত আহি গৈছে। টু ষ্টেপ ভে ভেৰিফিকেচন সেইবিলাক তোমাৰ মানে অনকৰি থব লাগে একদম গম পাইছা? মানে টু ষ্টেপ ভেৰিফিকেশন যদি অন কৰি থোৱা থাকে। তেনেহ'লে তুমি যেতিয়ালৈকে এক্সেছ নিদিবা কিবা এটা বস্তু তেতিয়ালৈকে কিন্তু তোমাৰ মোবাইলটো একো কৰিব নোৱাৰে গম পাইছা। গতিকে সেই টু ষ্টেপ ভেৰিফিকেশ্যনটো অন কৰি থোৱাটো অতি প্ৰয়োজনীয়। তাৰপিছতে হৈ গ'ল কিন্তু এই অচিনাকি যি সমূৰ লিংক তোমাক কৈছিলোৱে ৱেবচাইড বুলি। সেই অচিনাকি লিংকসমূহত ক্লিক নকৰা মানে গম পাইছা? সেই, অঁ সে বিলাকত যদি ক্লিক কৰি দিয়া তোমাৰ গোটেই মোবাইলৰ এক্সেছ পাই যাব ন '? আৰু তেতিয়াটো তোমাৰ গোটেই বেংকৰ মানে, তথ্যখিনি পাই যাব ন' আৰু তাৰপৰা তোমাৰ একাউণ্ট মানে খালী কৰি দিব পাৰে গম পাইছা? আৰু তোমাৰ অকল সেই তাত এ একাউণ্ট বুলিয়ে নহয়, তোমাৰ যিমান যি আছে তোমাৰ নামত সম্পত্তিৰ পৰা ধৰি সেইখিনিও মানে সিহঁতে নিজৰ নামত কৰি ল'ব পাৰিব। গতিকে, সেইবিলাক তোমাৰ বহুত মানে খাটাৰ্ণাক বস্তু আৰু। গতিকে আৰু তোমাৰ সেই অ' টি পি গম পাইছানে? এতিয়া তোমাৰ অ' টি পি যে আহে, অ' টি পিটো কিন্তু বহুত এটা মূল্যবান বস্তু।
মূল্যৱান বস্
ইয়াৰ ফুল ফৰ্মটো হৈছে তোমাৰ ওৱান টাইম পাছ ৱৰ্ড। মানে ওৱান টাইম পাছ ৱৰ্ড মানে কি? তোমাৰ তোমাৰ যদি এটা পাছ ৱৰ্ড তুমি নাজানও সেই অ' টি পিটো যদি দি দিয়া, নহলে সেই অ টি পিটোৱে মানে পাছৱৰ্ডৰে কাম কৰে গম পাইছা? গতিকে, সেইটো মানে একদম বহুত সাংঘাতিক এটা বস্তু গম পাইছা নাই? গতিকে অ টি পিটো একদম বহুত এটা মেইন বস্তু গতিকে, আমি অ টি পিটো একদম কাকোৱে দিব নালাগে। আৰু আমি কাৰোবাক মানে, দিলেও সেইবিলাক কথাবিলাক একদম পুৰা সুধি-পুছি একদম ভালকৈ জানি লৈ কি কাৰণত লৈ ছে সেইবিলাক কথা চব জানি ফিক্স হৈ মেলিহে দিব লাগে, গম পাইছা? গতিকে, অ টি পিটো আমি অ টি পিৰ প্ৰতি বেছিকে সাধন তাৰমানে সাৱধানতাটো ৰখাটো উচিত। আৰু মেইনকে তোমাৰ সেই যিহেতু মোবাইল বিলাকত যে আপডেট আহি থাকে।
উম, কোৱা?
এন টি ভাইৰাছৰ আপডেট আহে ন'? সেইবিলাক কিন্তু আপডেট দি থাকিব লাগে। তেতিয়া কি হ'ব আমাৰ মোবাইল বিলাকৰ তোমাৰ পাৰফৰ্মেঞ্চটো ভাল দিব আৰু মানে তোমাৰ যিবি